অঁ, নমস্কাৰ, নমস্কাৰ শুনাক শুনিছেনে?
হয়, শুনিছো শুনিছো।
হয়, হয় হয়। আজি মানে আপোনাৰ বায়ু প্ৰদূষণৰ ওপৰত অলপ কথা পাতিব বিচাৰিছিলোঁ হাঁ।
আচ্ছা, আচ্ছা।
বায়ু প্ৰদূষণৰ লগতে আমাৰ জলবায়ু পৰিবৰ্তনৰ ওপৰত
হয়, এইটো এই বৰ্তমান সময়ত বহুত গুৰুত্বপূৰ্ণ। আমাৰ সেয়া হৈ গৈ
একদম হয়। বায়ু প্ৰদূষণৰ ফলত ত' হয়, আপুনি জানেই। কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়।
হয়, হয়।
হয়। আচ্ছা, বায়ু প্ৰদূষণটো আপুনি ৰোধ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ মানে এ বিচাৰে মানে আপোনাৰ, আপোনাৰ ভাৱখিনি
মই ভাৱোঁ, আপোনাৰ মানুহবোৰ সজাগ হ'ব লাগিব। বায়ু প্ৰদূষণ অকল আমি যে চৰকাৰক দুখ দি বা কাৰোবাক দুখ দিহে কৰিলে নহব। নি মানুহে নিজে সেয়া কৰিব লাগিব।
আমাৰ সৰু সৰু ষ্টেট কিছুমানে মানে বহুতখিনি পৰিৱৰ্তনৰ--পৰিৱৰ্তন কৰিব পাৰে।
হয়, আমি প্লাছ--প্লাষ্টিক-চাষ্টিক ব্যৱ এইবোৰ য'তে-ত'তে নেপেলাই যদি ভালদৰে কিবা ব্যৱস্থা লোৱা যায়। আ ৰিচাইক কেল কৰা, সেইবোৰ কৰা যায়। তেতিয়া আমাৰ বহুত ধৰণৰ সুবিধা হয়।
বহুতখিনি মানে সুবিধা হয় আৰু। বহুত খিনি মানে আপুনি চাব, এটা প্লাষ্টিক এটা প্লাষ্টিকৰ চাবচোন এটা বটলে হ'ল বা প্লাষ্টিকৰ ঠোঙাটোৱে হ'ল আপুনি মাটিত পেলাই দিব মাটিত পেলাই দিলে মাটিখিনিকো মানে, তাৰ গুণাগুণ ক্ষমতা কমি যায়। প্লাছ তাক জ্বলাই দিব জ্বলাই দিয়াৰ লগে লগে তাৰ বায়ু প্ৰদূষণ হ'ল। বায়ু প্ৰদূষণৰ ফলত আমাৰ উশাহ-নিশাহ লোৱাৰ লগতে কিমান বেয়া বেয়া গেছ কাৰ্বন-মন-অক্সাইড, কাৰ্বন ডাই অক্সাইড সোমাই কেনে কিমান মানে কিমানখিনি ক্ষতি মানে, ভিতৰত বেমাৰ-আজাৰৰ সৃষ্টি কৰে। নহয় জানো?
ত ' এতিয়া আমাৰ যি ধৰণে আমি গছ-গছনি এতিয়া ঘৰ এটা বনাব কাৰণেও আমি দুডাল, তিনডাল গছ কাটি দিওঁ। সেইটোক কিবাকে আমি সেইটো ৰোধ কৰিব লাগিব। গছ-গছনি আমি, কাটাত্ছে বেছি আমি ৰোপন কৰিব লাগিব, অ। কিছুমান কাটিব লাগিব, আমাৰ উন্নতিৰ কাৰণে সেইবোৰ কাতিব লাগিব কিছুমান গছ গছনি কিন্তু সেই কাটিলে অকল যে হ'ব সেইটো নহয়তটো আমি ৰুবও লাগিব।
অ' এডাল গছ পুতিলে এডাল গছ কাটিলে আপুনি মোটামুটি বিশ পঁচিশডাল গছতটো মানে ৰুবই লাগিব মানে। ডাঙৰ হোৱালৈকে একদম, যত অকল পুটি থলেই নহ'ব মানে তাক কেয়াৰ কৰিব লাগিব যত্ন ল'ব লাগিব।
যত্ন ল'ব লাগিব।
হয়, আৰু উন্নতি উন্নতিৰ নামত আপুনি দেখা পাইছে আমাৰ ৰাস্তা চাস্তা বনোৱাৰ ক্ষেত্ৰত বা অ নিজৰ ক্ষেত্ৰত কিমান গছ-গছনি একতা গৈছে।
হয়, সেইটো কিবা এটা আমি চৰকাৰে অল্টাৰনেটিভ নিয়ম এটা আনিব লাগিব।
তাকে, হয় হয়।
আমাৰ এতিয়া ইমান ধৰণৰ শিক্ষা ব্যৱস্থা হৈছে বৰ্তমান সময়ত। ইমান আগবাঢ়ি গৈছে আমাৰ, টেকনলজিয়ে হওক, কিবাই হওক।
হয়।
কিবা না কিবা সেয়া কৰিব লাগিব, এতিয়া বাহিৰৰ দেশ বোৰত যেনে গছ গছনিবোৰ নাকাত তেওঁলোকে তাৰে ওপৰতে বা কেনেকুৱা কৰি সেইবোৰ কৰা কৰে তেওঁলোকে।
সেইটোৱে, বহু ধৰণ আপোনাৰ চাইনা ঠাইনাত দেখা পাইছে কিমান হাই থাইলেণ্ডৰ, কিমান হাই ফাই টেকন'লজি, পুৰা অৰণ্য নে নেচনেল ফৰেজনৰ মাজেদি ৰাস্তা বনাব অভাৰব্ৰিজ বনাইছে, এডাল গছটো দূৰৰে কথা গুণ এডালো মানে ন একো ক্ষতি হোৱা নাই। ওপৰে ওপৰে পাৰ হৈ গৈছে ৰাস্তাতো। কিন্তু আমাৰ ইয়াত তো তেনেকুৱা দেখা নাযায়। মানে ডাইৰেক্ট আগত যি আহিছে চব কাটি কুটি চাফা কৰি দেয়ে আৰু।
হয়। আমাৰ এতিয়া মানুহে এটা এটা সৰু ঘৰ এটা এতিয়া ধৰক গাড়ী এখন ললে, গাড়ী গাড়ী এখন ললে, গাড়ীখন থবৰ কাৰণে গেৰেজ এটা বনাব লাগে। তাতে এডাল গছ আছে। গছডাল কাটি গাড়ীখন থব সেয়া কৰে গেৰেজ টো বনাই দিয়ে।
হয় হয় হয়।
যে আমি ধৰক, কমে জাগা কৰি কিবা এটা যদি বেলেগ চাইডত আমি সেইটো মিলাব পাৰিলো হয়। কিন্তু মানুহে সেইখিনি ভাবি নাথাকে ডাইৰেক্ট
এ গজডাল কাটি দিয়া হ'ল। আৰু এডাল এ আৰু, উম। আৰু এটা আৰু তাৰমানে মানুহৰ এটা ভুল থিংকিং আছে, ভুল ভাবধাৰা আছে, চাপজ এডাল গছ ন বহুত পুৰণা হৈছে আমৰ গছ এডাল চাপজ। বহুত বছৰ পুৰণি হৈছে। মোৰ চাপজ ককাই পুতিছিল বা ককাৰৰ দেউতাকে পুতিছিল, সেই গছডাল আম দি দি দি ইমান বছৰৰ আম লাগি আজি এশ ডেৰশ বছৰ বা বহুত বছৰ হয় এশ ডেৰশ বছৰ নহ'লে বাৰু আশী নব্বৈ বছৰ হৈ গ'ল, হোৱাৰ পাছত ছাপজ গছ গছডাল এতিয়া তাৰ মানে তাৰ আম মানে ফল দিব পৰা ক্ষমতাটো নাই আৰু, এতিয়া মানে বি ব বয়স হৈ গৈছে কিন্তু, সেই মান আমাৰ মানুহত কেনে এই গছডালত ফল-চল নালাগে, আম-চাম নালাগে, কাটি পেলাও এইডাল। সেইটো নহয় আচলতে গাছডালে ফল দিব নোৱাৰিলেও তাৰ পৰা অক্সিজেন আহি আছে। প্লাচ আপোনাৰ চায়া হৈ আছে। কিমানখিনি বেনিফিট আছে। কিন্তু মানুহে ভাবিয়ে নাচায় কথাটো, ধাপ কৰি কাটি দিয়ে।
মানুহৰ মানে এডাল গছ কাটিলে কি হ'ব, কিন্তু সেই গছডালৰ পৰা আপুনি কিমান উপকাৰ পাই আছে সেইটো নাভাবে।
কিমান উপকাৰ পাই আছে হয় না, আৰু টো আপোনাৰ পলিউচনটো আপোনাৰ প্ৰদূষণৰ ক্ষেত্ৰত ক'ব গ'লে গাড়ী মটৰৰ ধোঁৱাৰ পৰা, আপোনাৰ কল কাৰখানা কল কাৰখানাত যিখিনি মানে এ ফিল্টাৰ যিখিনি কৰিব লাগে ফিল্টাৰ যিখিনি মানে। পাইপত লগাব লাগে সেইখিনি ন নলগাই যাৰ ফলত আপোনাৰ একদম এচি এছিড বৰষুণৰ পৰা গ্ল'বেল ৱাৰ্মিঙৰ পৰা বহুতখিনি সমস্যা দেখা যায়।
হয় এতিয়া মান মানুহ এজনে অ অফিচ যাবলৈ হলে চাই এতিয়া অকলে মানুহজন থাকে কিন্তু চাৰি চকী খন লৈ যায় ঘৰ অ', ঘৰৰ পৰা এক কিলোম এক কি কিলোমিটাৰ দুই কিলোমিটাৰ দূৰত অফিচটো হ'লেও চাৰী চকীয়া
চাৰি চকীয়াখন লৈ যায় হয় তাতকৈ যদি পাব্লিক ট্ৰান্সপ'ৰ্ট ব্যৱহাৰ কৰে বা খোজকাঢ়ি বা চাইকেল। কেলেদি যদি ব্যৱহাৰ কৰে বহুতখিনি আ হয় হয় সেনেকে মানুহে মানে যদি চব নিজকে ভাবি লয় আৰু নিজৰ বস্তু বুলি ভাবি লয়। মানে তেতিয়া আৰু মানে বহুতখিনি ৰ'দ হ'ব আৰু।
হয় মান মানুহবোৰৰ মানে এনেকুৱা হৈছে। এ আমি ওলাইছো আম আমাৰ কাৰণেহে অকল হৈছে নে? বাকী বোৰেওতো ওলাবই কিন্তু তেওঁ কমালেটো বাকীবোৰেও কমিব সেইটো সেইটো চিন্তা। টা কৰি নাচায় তাৰ ফলত প্ৰদূষণ বহুত বৃদ্ধি হৈ গৈছে।
বহুত প্ৰদূষণ বৃদ্ধি হৈছ যে সেই কাৰণে নানান ধৰণৰ বেমাৰ আজাৰ আজিকালি হাৰ্ট এটেক চা স্কিন কেনচাৰ। ছাৰৰ পৰা আপোনাৰ বহুত ধৰণৰ বেলেগ বেলেগ বেমাৰ সৃষ্টি হৈ আছে আৰু দিনক দিনে দিনক দিনে আজি আজিকালি হাৰ্ট হয়, আগৰ দিনত হয়।
আগৰ দিনৰ মানুহবোৰ যেনেকে আশী নব্বৈ বছৰ মিনিমাম এটা। আছিলে ন ধুকোৱা নাছিল হয়, আজি আজিকালি কিন্তু আপোনাৰ সত্তোৰ বছৰো বহুত টানকে যায়।
সত্তোৰ বছৰ একদম আৰু মানে ব যে সি বহুত বছৰ বাছিলেহে সত্তোৰ বছৰ বাছি দিব তেনেকুৱা আৰু উম এভাৰেষ্ট। অ', এভাৰেজ সত্তোৰ বছৰ হৈ গৈছে হয় তেনেকুৱা হৈ গৈছে এইবিলাক ছব এইিবিলাক কাৰণত। তে আৰু আৰু আপোনাৰ টো ভেজালি খাদ্য বিলাক আছেই আৰু।
হয়।
ভেজালীয়া খাদ্যবিলাকেই ভেজ হয়। মাটিত সাৰ চাৰ মাৰি কেনে উম। আৰু আগত আ তাকে। আজি দি আজিৰ নিচিনা চিকিৎসা ব্যৱস্থাও সেই সময়ত মানে উন্নতি উন্ন উন্নত নাছিল আৰু কিন্তু। মানে এ এতিয়াতো যিমান চিকিৎ চা অৱশ্যে উন্নত তথাপি মানুহৰ বেমাৰ হৈয়ে কেনে আপোনাৰ মানে বেছি দিন নাবাছে আৰু বেছি। চি বছৰ নাবাছে আপুনি কোৱা নিচিনা সত্তৰ বছৰ হায়েষ্ট আৰু তাতকে বেছি বেছি। দিন নাবাচে মানুহ তেনেকুৱা আৰু সত্তৰ বছৰলৈকে কোনো বাছি বাচি থাকিলেও সি মানে আধা মৰা নিচিনা থাকিব আৰু একদম।
অ'।
অৱস্থাই নাই।
খোজ কাঢ়িব নোৱাৰে ওষধ হাৰ্টৰ বেমাৰ তেওঁৰ বহুত।
যে মেডিচিনৰ ওপৰত মেডিচিনৰ ওপৰত নিৰ্ভৰ কৰি বাচি থাকে তেনেকুৱা দেখা খা যায় আৰু।
আগতেতো ইমান এইবোৰ নাছিলে মেডিচিন ক'বলে নাছিলে কোনো মানুহে কোৱাই নাছিল। হলেও কি ধৰ স্বাস্থ্যয়ৱান আছিল আ মানুহবোৰ। আশী নব্বৈ বছৰ ক ক চাইকেল চলাই খোজকাঢ়ি ঘুৰি ফুৰিছিল হয়।
তেনেকুৱা উদাহৰণ দেখা পোৱা যায় আমাৰ গাঁৱে ভূঞে কিছুমান মানুহৰ।
হয় এতিয়াও যে যোনবোৰ মানুহ। মানুহে নিজে গা গাঁৱত থাকে নিজে খেতি কৰি খাই আছে তেওঁবোৰ তেওঁওলোক এতিয়াও। ভালে আছে কিছুমান মানুহ ক'ব গলে হয়।
হয়। আৰু আপুনি যেতিয়া মাটি এড এড এডোখৰ মাটিত যেতিয়া আপুনি বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ। কৰি কৰি কৰি তাৰ মাক শাক পাচলিয়ে হওক বা যিকোনো ধৰণৰ বস্তু। মানে গ্ৰ কৰি আছে মানে কি উৎপাদন কৰি আছে তেতিয়া। আপোনাৰ মানে কি হয়। মাটিৰ তাৰ যোনটো মানে নেচাৰেল গুণাগুণ যোনটো প্ৰাকৃতিক গুণাগুণ তাৰ। সেই বস্তুটো অট'মেটিকেলি নোহোৱা হৈ যায় আৰু কাৰণ এই এই বস্তটো ব্যৱহাৰ কৰোঁ ফলত। মানে কি হয় আৰু মাটি টোক বেয়া হ'ল খাদ্য তো। আজালি হ'ল মানুহ বোৰ ও বেমাৰী হ'ল চাৰিওফালেই পৰা প্ৰব্লেম এই প্ৰব্লেমো মানে।
হয় হয় এতিয়াও আপোনালোকে। এই যোনবোৰ পাহাৰীয়া ঠাই থাকে হিল ষ্টেচনবোৰ থাকে এতিয়া মে। মেঘালয় অ হিমাচল বা। ছিকিম তাতে বয়সস্থ মানুহ বেছি আছে কাৰণ তাতে প্ৰদূৰষণ। টো কম।
প্ৰদূষণ প্ৰদূৰষণৰ হাৰটো বহুত কম বহুত কম।
ত তেওঁলোকে ডাইৰেক্ট। পানী তেওঁলোকৰ প্ৰদূষিত নহয় পানী চাফা তেওঁলোক। আপুনি যিমান এ। চহৰৰ ফালে আহিব সিমানে প্ৰদূষণ বেছি।
হয় হয় হয় ঠিকে আৰুতো আপোনাৰ আগতে। আপুনি আগতে দেলহীৰ আপুনি চাব মানে পলিউচন লেভেলটো আৰু দেল্হিতত। চ যেতিয়া চেভেণ্টিজ ছিক্সটিজৰ জামানাত আৰু সেই টাইমত।
হয় হয়।
আপোনাৰ দিল্হীত বহুত ভাল আছিলে পৰিৱেশটো কিন্তু এতিয়াতো আপুনি। কেনেকুৱা ধত্ন জানেই আৰু।
হয় এতিয়া তটা এনেকুৱা হয় ক লেয়াৰবোৰ কুঁৱলী পৰা।
কুঁৱলী হয় কুঁৱলীৰ কুঁৱলীৰ মানে দাঁঠ ধোৱা টাইপৰ একদম মানে। আমি আমি যদি আমাৰতো ই। তাতে বহুত ভালেই আমি যাই কিনে একদিনাকৈ যাই যদি তাতে যাওঁ মানে কিবাটো মানে কিবা। কিবা জ্বৰত যেনিবা উহাহটো লৈ আছো তেনেকুৱা টাইপৰ এ।
হয় হয় সেইকাৰণে দিল্লীত এতিয়াৰ পৰা বহুত। ধৰণৰ লাং কেঞ্চাৰ। লাঙত ফুটা ওলাইছে বহুতৰ সেইবোৰ এই প্ৰদূষণৰ কাৰণে। সৰু সৰু সৰু ল'ৰা ছোৱালী বোৰৰও লাং কেঞ্চাৰ হৈছে।
হয় হয় হয় হয় হয় এইটো চব প্ৰদূষণৰ কাৰণেই আৰু তে।
বৰ্তমান এইটো চবতচে ভয়াৱহ দুৰ্যোগ বুলিয়ে ক'ম আৰু।
হয় হয় হয়। আৰু আপোনাৰ সেইকাৰণে মই মানে কিছুমান সৰু সৰু পদক্ষেপ লওঁ আৰু মানে মোৰ ক্ষেত্ৰত। গৈছোঁ মই যেতিয়া বজাৰত যাওঁ বা কিবা কৰিব যাওঁ বজাৰত। চাপোজ ধৰা হ'ল মই মাংস আনব গ'লো মাংসৰ কাৰণে মই আৰু এটা সৰু টিফিন লৈ যাওঁ। মানে কি মই আমি দুইজন তিনিজন মানুহ ঘৰত জাষ্ট এটা এটা। টিফিন এটা লৈ গলোঁ। টিফিনত ভৰাই কেনে লৈ আহিলোঁ, পলিথিনটো ইউজ নকৰোঁ। কাৰণ, পলথিনটো আনি ঘৰতে ভেজাল, ক'ত পেলাওঁ, কি কৰোঁ! তেনেকুৱা! আপোনাৰ তেনেকা আৰু। পিয়াঁজ- টিয়াঁজ, আলু-চালুৰ কাৰণেও, এক্সট্ৰা পলি পলিথিন নলওঁ আৰু। বেগখনতে, বেগখনতে লৈ লওঁ।
হয়! সনেকে, আমি নি নিজে সজাগ হ'ব লাগিব। তেতিয়াহে, আমি বেলেগক সজাগ কৰিব পাৰিম। আপুনি, কোনোবা তাতে, বাহিৰৰ মানুহে যদি, য'তে-ত'তে কিবা পেলোৱা গৈছে, আপুনি সেইটো মাত মাতিব লাগে। আমিয়ে উঠাই দিম, তেওঁৰ এয়াতে, নেপেলাব বুলি। হয়! তেতিয়া তেওঁ, তেওঁ এটা, সেয়া হ'ব, অনুভৱ হ'ব।
হয়, অ' অ'! তেনেকে আৰু মানে, সজগ-সজাগ কৰিব লাগিব আৰু সংস্কৃ
হয়, হয়!
ধন্যবাদ, ধন্যবাদ! ভাল লাগিলে আৰু হয়, হয়! ঠিক আছে দিয়ক।